হেল্ল'
হেল্ল'
আগতোত কি হৈছিলে
এ আমাৰ আমাক তোমাৰ ঔষধ দিছিল আমাৰ সদস্য ত ঔষধ দিছিল মানে
কি ঔষধ দিছিল
মই মানে সেই লৈ আহিছিলো
অ হেই হ আৰু প
অ অ সেই লৈ আছিলো
ভাল লাগে দে, এনেকুৱা হ'লে
হা
বোলো, ভাল লাগে দে, এনেকুৱা হ'লে এনেকুৱা ভাল লাগে দে হ'বাই হৈছে টাইম
হয়েই
সময় শূন্য দেখাইছে
হা
ত', সময় সিদিনাখনো দেখাইছে সময় সীমা শূন্য দেখাইছে
কি সময় সীমা শূন্য দেখাইছে?
ময় সীমা, সময় সীমা
কিহৰ সময় সীমা?
এই, আমাৰ আগৰ যোগাযোগটোৰ
অ'।
তই সময় সীমা মানে কি নাজান? অ'।
তই বুজিয়ে কি কৈ আছ?
নহয় দে, আকৌ আহিছিল আৰ অলৈকে
নোলাবি, গলত ৰাখ। বাজি খেলে
গলৰ পৰাই গিলি থৈ দিছোঁ
উম, গিলি থৈ দি
কে, কালিৰ
তই কালেৰি ইমান কালা অই
কালা, কানা চ, দেখো তই
কালি কাটি বুটি
ইহহ
আৰু আৰু আৰু উম সেও দে তই থেপকি। এটা জেগাত এটা জোগাতে মানে ভেপকা লাগি কিনে চাই থাক। ক
অ
উম।
বেলেগ এখন পৃথিৱীত গুচি যা মানুহ।
মুখ খেন মেলি কিনে তোৰ উম জিভাত মাখি এৰপ্লেইন লেন কৰাব পৰাক লাগে।
তাকাটো
উম।
আইহ কিবা বমি বমি লাগছে জা উম।
কৰি দে মাজতে মোৰো লাগে।
আমাৰ পাছেত দুটা ঘৰত যদি কথা পাত বা পাৰলো হয়টো কথাই নাছিল।
হাঁ
মানে এটা ঘৰতে যদি কথা পাতবা পাৰলো হয়তো কথাই নাছিল।
কিয়া?
তেততিয়া সোনকালে সোনকালে
অ অ অ অ একবাৰ তোৰ পে কৰে একবাৰ মোৰ পে উপায় কৰা।
অহ।
আইহ।
আমাৰ সেইটো গীটাৰ আছিল সাতাইছ তাৰিখে আছিল নেকি এ খানাটো। খানা
অ নাজানো কিমান বা পইচা দিবা লাগিব আৰু।
মোৰ ইচ্ছাই নাই জানা না একদম।
অ পাৰো আৰু চবৰে পাখি গজিছো চবে উৰি আছে আকাশত একদম। মোৰ একোৱে কৰবা ইচ্ছা নাযায়, জানা নে? না কৰ'বাত যাব ইচ্ছা না খাবা ইচ্ছা মই একোৱেই কৰিবচ্ছা নাই। এ এ অলমান হা।
মানে মোৰ খ পাইছিলে আ যে কিবা।
অ মোৰ মস্ত বি হিলা লাগিছে। খালি একদিন ভোল খা একদিন এ শোৱা নো
এ এক মিনিট ৰচোন ৰ। কিবা দিছি ৰ কোনোবা চিঠিৰ চিঠি দিবা মই যোগাযোগ
উম।
এ তোৰ দিছে আমাৰ সংগঠনটোত।
এ দিনা হো হো
অ এ হেল্ল' এ হেল্ল' শোনে।
কয়।
আমাৰ দু
উম।
দ্বিতীয়টো মুখ্য সদস্যৰ
আহ।
যোনটো মানে যন্ত্ৰ চলাই আছে। মানে ফলৰ ফলৰ যন্ত্ৰটোৱে এপেল যন্ত্ৰটো
আহ অ অ অ অ
এপেলৰ যন্ত্ৰটো।
অ অ উম আপেল আপেল।
অ আপেল আপেলৰ যন্ত্ৰটোত তো এইটো হেই নাহে। আমি যে জন আমি যিকেইটা যন্ত্ৰ চলাই আছো সেইকেইটা যন্ত্ৰত আহে এইটো যন্ত
এ এই যিমান দামী ফোন হলেও কাম নাই নহ'লি। যিমান অ চৰি যিমান যিমান দামী যন্ত্ৰ আৰু কাম নাই। আমাৰ ই গতে শিক আছে ন। উ নহ'লে আমাৰ আমাৰ তৃতীয় দ তোৰ তাতো নাহে।
অ' নাহে, নাহে।
আমাৰ তৃতীয় সদস্য তাত
আপেল আপ আপেল যন্ত্ৰ ন তহঁতৰটো
অ' আপেল -আপেল এ বঢ়িয়া এ এ! শুনছো খাবা ভাল হ'ব।
তেৰ নম্বৰী নে পোন্ধৰ পোন্ধৰ নম্বৰীয়ে।
পোন্ধৰতো আছিল নেকি। পোন্ধৰ ষোল্লৰ ভিতৰত আছিল এটা পাইহাছো। অ'।
অ' পোন্ধৰ আমাৰতো তেৰ হ'লেও কাম নাই।
হ'লেও কাম নাই।
যিমান দামী হৈও কাম নাই।
উ'ম।
অ' এতিয়া জোকালো ৰ মানে দেখাই পেলাই।
অ' জোকাম ৰ নহলি অ আগে আগে মোৰ দৰমহাটো হৈ লক। তাৰপিছত আমাৰ
অ' জোকাবি, জোকাবি।
তাই কৈ এ তাই কৈছি এ! টাইম লাগিব বোলে।
কিহত টাইম লাগব।
এ! সেইট তোৰ এইগিলা চাওঁতে সেইগিটা চাওঁতে
এ! ইমান টাইম নালাগে মানে হ'লেও লাগে যদি মই গম নাপাওঁ যদি আগতে যদি লাগছি মানে মোৰ সময়ত মানে কি হ'ল সোনকালে মই কৰিলো ন নাই সেইকাৰণে মই সোনকালে দৰমাহাটো সোমাল মোৰ হলি মানে চবৰে একেলগে সোমাব আচ্ছা।
অ' বুজছো বুজ মানে সেই আৰু তোৰ পাঁচ ছয় দিন মান লাগব আৰু চাগে। জিতা মানে জিতাক। সিহঁতৰ সেইখিনি চাই কিনে হ'ব আৰু
উ'ম আৰু শুন। মোটা -মুটি। ত্ৰি -ত্ৰিশটা কৰবাই লাগে।
অ'।
কাৰণ কিয় জানে, তাৰে মাজতে কেইটা কেই কেইটা কাপ খাই যাই কেইটা মানে, সেই হৈ যায় গম নাই। সেইকাৰণে আমাৰ এই নেগেল না এটা আৰু দিনত বা দিনত গেছি দুটা। দিনত দু, দুটা গেল নে, এটা গেল বা,
এটা গেল নেকি আৰু কালিও এটা গেছি দে।
আৰু মানে, কেনেকা মাত চাত যে নোহোৱা হৈ যায়। হেল্ল' হেল্ল' কৰি থাকিবা লাগে।
অঁ!
এ, সেইকাৰণে, মোটামটি আগতে বিশটা আছিল। এতিয়া ত্ৰিশটা কৰি দিছে, মানে টোটেল ত্ৰিশটা কৰবাই লাগে। তাৰে মাজত যদি ধৰ পাঁচটা মান যদি কাটাও যায়, তেতিয়ানো মানে মানে কথা নাই আৰু। আচ্ছা!
কি পাঁচটা মান কাটা গ'লে কিমান মান থাকিব এনেই দৰমাহাটো?
সেইটো সিহঁতি হে জানিব এতিয়া কিমান মান থাকিব। মই এতিয়া এই, এইটো এইটো এইতো মা'হ সোমালেহে গ'ম পাম মই।
ত্ৰিশহাজাৰ ওপৰত কি কৰিব নোৱাৰি।
নাই নোৱাৰি, ত্ৰিশতাই পাৰি অকল।
অ'! ত্ৰিশতাৰো ওপৰত কৰিবা লাগিলে, বেলেগ হে দি কৰিবা লাগিব। সংখ্যাই দি
অ'!
বলেগ, বেলেগ দহটা সংখ্যা।
তই সেই কৰবি তা নে কাৰণে তোৰ এই পাঁচটা চকলেট খোৱাৰ পিছত তোৰ তাত আৰু পাঁচটা আহিব, মোক কিন্তু লাইৰেক্ট সেই কৰিবি দে, সোনকালে সোনকালে মানে খতম কৰিবা লাগে।
অ'লে হ'ব দে। এই পাঁচটাটো চাই, এই পাঁচটাটো চাই লওঁ। তাৰ পিছত মই তোক সেই আৰু সেই পাঁচটা আহি লওঁক।
তই নিজে আনিবাই পাৰিবি সেই পাঁচটাও। এই সেই এইটো চকৰিতো ঘূৰে কিনে
অ'!
তিনিডাল আঁচ দিয়া আছে। তাতে যাই চকৰিতো ঘুৰাই আনিব পাৰিবি। তই নিজে, মই নিজে নিজে আনিছোঁ। ত'
অ'! মোক এ, মই সেইটো খুলিব নোৱাৰিলোঁ। মানে, খুলিব নোৱাৰিলোঁ মানে খুলিব ট্ৰাই কৰা নাই, মানে চোৱাই নাই মই।
কি? খ্তটো?
তোৰ উ, ও। আৰু প। আৰু ই।
অহ অ-অ-অ-অ-অ-অ বুজছো দে। হ চো দে। তাৰে এক কি খুলবা পাৰা নাই।
উম এ সেইটো সেই কিবা সেই ঊনৈশ টকা ভৰি কিনে কৰিবা নালগিবো।
অ-অ,
সেইটো কৰা নাই মই বোলো।
অ হ'ব দে যিতান এইটো তোৰ হৈ যায়। তেন সেইটো কল ললি হ'ল ঊনৈছ টকাত এটা ৰাখি থৈ দিবি।
সেহেঁতৰ পঁচিশ টকা আছে।
কাৰ পঁচিছ টকা?
মোৰ
নহয় তিত নখলেকেই মানে এ মানে সেইটো চাইডে দি এটা ঊনৈশ টকাতে ৰাখি থৈ দিবি।
তাকে তো ঊ পঁচিছ টকা তোৰ। খৰচ গ'লে ঊনৈশ টকাতটো ৰাখিম দে।
অ
অহ।
কিমান হল বা। অ' হৈ গৈছি মইতো কৈছিলো নে তই মোক কচছিলি।
মই কচছিলো তোক এইবাৰ তই কৰ। অহ,